হেল্ল' অ' দাদা ভাল-ভাল নে? নমস্কাৰ, নমস্কাৰ কি কৰি আছে ককাই?
এনে একো কৰা নাই ভাত-চাত খাই লোঁ খাই এতিয়া ৰাস্তাত। ত অলপ বহি আছোঁ।
বহি আছে। তেনেহ'লে ক'তো যাবা নেকি যোৱাৰ প্ৰগ্ৰাম আছে নেকি আপোনাৰ?
নহয় নাই এনে বহি আছোঁ খোজ কাঢ়ি আছোঁ।
অ' খুচ কাৰি আছে এ গা-গাটো আজি মোৰ ভাল নহয় বেছি মোৰ টো বিষাই আছে বৰষুণত। ভিজিলোঁ এইবাবে।
অ' অ'কি হয় কাৰণে?
বৰষুণত বিজিছো সেইবাবে মোৰটো বিষাই আছে। কেনেকুৱা যেন, কেনেকুৱা যেন লাগি আছে।
কি কাৰণত এনেকুৱা লাগি আছে?
বিজিলোঁ না বৰষুত বুজিলোঁ অ' জ্বৰৰ নিচিনা লাগি আছে জ্বৰ তো অ' গাটো গৰম হৈছে।
এতিয়া বৰষুণৰ সময়ত ন, সেইকাৰণে এ ভিজিছে নেকি আপুনি? বৰষুণত এই, সেই সেইকাৰণেই হ'ব পাৰে। তো আপুনি মেডিকেলত হস্পিটেলত গৈছিলে নে নাই। অচুত লৈছে।
ওচুত ল'ব পৰা নাই তাত কিবা আহি পৰিলো ঘৰত। এতিয়া যোৱাৰ মন নাই এতিয়া। আৰু আছো কিবা কাৰণ আছে। অ গলে ভাল হ'লতেন লচুত লৈ আহিল। এতিয়া ৰাতিটো টোপনি দিব পাৰিলে হেঁতেন
অ অ অ এতিয়া বৰষুণৰ সময় সময় ন এতিয়া গৰম হৈ থাকে এতিয়া ধৰি লওক
এতিয়া কিবা ওলোৱাটোও মানে জৰুৰী আছিলে ঘৰৰ পৰা বৰষুণ আছিলে এতিয়া কি কৰিম মানে ৰেইনকোটটোও নাই মোৰ ওচৰত
উ
আপোনাৰ কথা কথাবোৰ কিবা কাটি কাটি আহি আছে তোমাৰ এটা থিয়ক অ কাতি কাতি আহি আছিলে
অ হৈছে
হয়
অপিচ আছানা
অৰুণাচলত যাব নেকি আপুনি উম দে মানে বাহিৰত যাব বিচাৰি আছো মই অৰুণাচল লৈ অৰুণাচললৈ যাব বিচাৰি আছো তাতে এ অৰুণাচললৈ যাব বিচাৰি আছো
সোনা পোৱা নাই
বুজি পোৱা নাই মোৰ কথা না পৰা নাই ন মই কৰি আছো অৰুণাচললৈ যাব বিচাৰি আছো অ অৰুণাচল বুজিছে না অ অৰুণাচল ৰাজ ৰাজ্য যিটো আছে অৰুণাচল